হেল্ল' হেল্ল' নমস্কাৰ বন্ধু
অ ভাল ন খবৰ পাতি
উম ভাল ভাল তোমাৰ
আচ্ছা আচ্ছা ত গতিকে বন্ধু আজি তোমাৰ লগত মই শিক্ষাৰ ওপৰত অলপ আলোচনা কৰিব বিচাৰিছো
অ অ ভাল বিষয় তোমাৰ শিক্ষাো মানে শিক্ষাৰ ওপৰত জানিব লগা বহু কথা বহু দিনীয়া কথা আছে আজি তোমাৰ পৰা কি অ জানি ল'ম আৰু মই পৰা মই যিখিনি জানিলো তোমাক ক'ম।
হয় ঠিক আছে মই প্ৰথমতে অলপ ক যেনেকে ধৰা শিক্ষা আমাৰ শিক্ষা নোহোৱাকৈ মানুহ আজিকালি। কি আজিকালি কি মূৰ্খহে বুলিব পাৰি কাৰণ শিক্ষা নোহোৱাকে আজি একো আজিকালি একো আজালি যদি আমি কাৰব এটা মেচজো লিখিবলৈ যাওঁ আমাৰ শিক্ষা লাগিব আমি শিক্ষা নজনা আখৰ যদি চিনি নাপাওঁ তেতিয়াহলে আমি আহ তেওঁ সেই হয়তো কথাটো পাতিব নোৱাৰিলোঁ। আৰু শিক্ষা নোহোৱাকৈ এটা ভাষাও হ'ব নোৱাৰে
হয় হয়
শিক্ষা মানে কি মানুহৰ জীৱনৰ এটা এটা অমূল্য সম্পদ শিক্ষাই মানে মানুহক জ্ঞান বুদ্ধি তাৰপিছত- ব্যৱহাৰ পাতি মানে শৃংখলাবদ্ধ যোনটো কয় সেইটোও শিকায়। আৰু সে শিক্ষাৰ জৰিয়তে মানে কি মানুহে সঠিক ভুল এইবিলাকো পাৰ্থক্য বুজি পায় বা আজিকালি আমাৰ সমাজত বহুত অন্ধবিশ্বাস যেনেকুৱা
উম উম।
তাক বিলাকো আমাৰ শিক্ষাৰ দ্বাৰাইহে দূৰ হয় মানে আগত। দিনত, কেনেকুৱা হৈছিলে ধৰি লোৱা মেকুৰী এটা ৰাস্তা দি পাৰ হৈ গ'ল। এ মানুহে কি বিশ্বাস কৰে যে আহ মেকুৰী এটা পাৰ হৈ গ'ল মানে ৰাস্তাটো কাটি গ'ল এতিয়া যেতিয়া আমি সেই ৰাস্তাটো পাৰ হৈ যাওঁ কিবা অশুভ কিবা হ। বহুজন মানুহে এনেকুৱা মানে কি ধাৰণা আৰু কিন্তু এইটো ফলতটো একো নহয়। মেকুৰী এটা মানে কি হয় আহ। যোনটো হয় এই মানে কি ৰাস্তাটো পাৰ হতে মানে ইমান খৰকৈ পাৰ হয় মানে কি হয় কাৰণে মানে এই হয়তো সেই আহি থকা ৰাস্তাই আহি থকা হয়তো সেই গাড়ী বা চাইকেল যি থাকিব পাৰে, সেইটোৰ পৰা হয়তো ই ভয় পায় যাৰ কাৰণে কি কৰে দৌৰি কিনে ৰাস্তাটো পাৰ হয়। যাৰ ফলত কি হয় সেই মানুহজনে কি কৰে ফতককে গাড়ীতটো ৰখাব খুজে ব্ৰেক মাৰি দিয়ে যাৰ ফলত কি হয় কিবা এটা দুৰ্ঘটনা হৈ যায় গতিকে এই এইটো কাৰণতে হয়তো মানুহে ইয়াক অন্ধবিশ্বাস লৈ লৈছে যে মেকুৰীয়ে ৰাস্তা কাটিলে
অ অ হয় আৰু তোমাৰ মানে আজিকালি শিক্ষা ব্যয়ৱস্থা বা, শিক্ষাৰ মানে। বহুখিনি কথাই জানিব লাগে আৰু তোমাৰ ধৰা আচলতে তোমাৰ শিক্ষা মানুহৰ জীৱন। মানে-মানে আটাইতকৈ মূল্যবান সম্পদ মানে শিক্ষা মান তমাৰ বা তোমাৰ টকা পইচা ঘৰ সম্পত্তি হেৰা অঁ মানে সকলো হেৰালে অ হেৰুৱাব পাৰে কিন্তু তোমাৰ শিক্ষা কোনো মান নিবও নোৱাৰে বা তোমাৰ পৰা মানে তুমি নজনা হয় না নাজ নোযোৱা আৰু আৰু ধৰা তোমাৰ শিক্ষাই মানুহক কেৱল পঢ়া লিখা শিকোৱা নহয় আৰু তোমাৰ ভাল বেয়া বিচাৰ তেওঁলোক কৰাৰ ক্ষমতা আছে
সেইয়াই আৰু শিক্ষা আৰু আমি যদি চাব যাওঁ শিক্ষাত দুটা ভাগতো ভাগ কৰে যেনেকে ধৰা এটা আমি যোনটো বিদ্যালয়ত শিকো সেইটোক সেইটোক মানে কি আমি পঢ়িব পাইছো আগতে যিটো মানে কি আনুষ্ঠানিক শিক্ষা বুলি ক আৰু যোনটো ঘৰুৱা শিক্ষা হয় সেইটো হ'ল তোমাৰ অনান অনুআনুষ্ঠানিক শিক্ষা বুলি কয়। আনুষ্ঠানিক শিক্ষা সাধাৰণতে মানে কি হয় যে আমাৰ কলেজত যাওঁ বা স্কুলত যাওঁ আমাক যোনবিলাক পঢ়ায় শিকাই আমাৰ আখৰ বুজোৱা হয়, বা যোগ বিয়োগ আমি সৰু। প্ৰায়বোৰ শিকি আহিছো যে সেইটোক মানে কি হয় আনুষ্ঠানিক শিক্ষা আৰু তোমাৰ অনানুষ্ঠানিক শিক্ষা বিলাক সেইবিলাক হয়, যোনটো আমি ঘৰৰ পৰা শিকো। অ মাক-দেউতা হয় বা ককা হওক বা আইতাই হওক আমাক যি শিকায়মাৰ অৰ্থাৎ মানে। ক'ব গ'লে ঘৰুৱা ঘৰুৱা শিক্ষা আনুষ্ঠানিক শিক্ষা বুলি কয়।
অঁ অঁ মানে সৰুতে শিকাটো আৰু নিজে।
আৰু তোমাৰ ধৰা এজন শিক্ষিত মানুহে মানে নিজৰ লগতে বা পৰিয়াল বা সমাজৰ আৰু দেশৰ উন্নয়নৰ মানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ত তোমাৰ আগতে শিক্ষাৰ সুযোগ সীমিত বা কিন্তু বৰ্তমান মানে চৰকাৰী বিদ্যালয় বা বিভিন্ন মানে। ম সংস্থাই সকলো শিশুক মানে শিক সুবিধা সুবিধাতটো দিছে আৰু তোমাৰ ধৰা দুখীয়া ঘৰৰ মানে ল'ৰা ছ ছোৱালী সকলক আৰ্থিক সমস্যাৰ বাবেও মানে পৰাৰা এৰিব লগা হৈছে তোমাৰ এই সমস্যা মানে উ তোমাৰ। চৰকাৰে দূৰ কৰিবলৈ বিনামূলীয়া পাঠ্যপুথি বা তোমাৰ ভজন বা ছাত্ৰ বাস আদি ব্যৱস্থাৰ ওপৰত মানে অধিক
শক্তিশালী কৰি তুলিছে হয়। আৰু আমাৰ শিক্ষাৰ প্ৰয়োজনো আছে কিয়নো আজিকালি কিছুমান এইটো মানে কি আমাৰ যদিও আমি উন্নত বহুত খিনিয়ে হৈছে উন্নত। হোৱাৰ ফলতো আমাৰ কিছুমান মানুহে মানে কি এটো মানে কি ধৰণৰ মানে। কুসংস্কাৰ বা অন্ধবিশ্বাস এইবিলাক আজিও আমাৰ সমাজত আছে ত শিক্ষাৰ পৰতো মানে এতিয়ালৈকে কিছুমান গাঁৱৰ ভিতৰুৱা স্থানত গৈ পোৱা নাই।
অ হয়।
ত' শিক্ষাৰ প্ৰয়োজন আমাৰ সচাকৈয়ে আছে কাৰণ শি শিক্ষায় মানুহক তাৰপিছত মানসিক ভাৱে হওক বা শাৰীৰিকভাৱে হওক, সামাজিকভাৱে হওক এনেকে মানে মানুহক তাৰপিছত এনেকে মানে কি মানুহক বিকাশ ঘট ত তাৰ পিছত আৰু ই আমাক আত্মনিৰ্ভৰশীল হ'বলৈও সহায় কৰা কিয়নো আগৰ দিনত মানুহে পৃথিৱীৰ চেপেটা বুলি বিশ্বাস কৰিছিল আৰু সূৰ্যই ইয়াৰ চাৰিওফালে আহঁ ঘূৰিছিল বুলি বিশ্বাস কৰিছিল হয় নে নহয়।
হয় হয়।
কিন্তু যেতিয়াৰ পৰা আমি শিকা শিক্ষা আহিল বা বিজ্ঞান আহিল বিজ্ঞান তাৰ পিছত আমি জানিব পাৰিলো যে পৃথিৱীখন চেপেটা নহয় আচলতে ই গোলাকৃতি হয় আৰু
উম
ইহে সূৰ্যৰ চাৰিওফালে ঘূৰে। উ।
তোমাৰ মানে শিক্ষা তোমাৰ শিক্ষা নাথাকিলেও বা সমাজত কুসংস্কাৰ বা অন্ধবিশ্বাস বা অপৰাধৰ মানে বৃদ্ধি পায় আৰু তোমাৰ উম আৰু মানে আজিৰ যুগত তোমাৰ কম্পিউটাৰ শিক্ষ শিক্ষা বা ডিজিটেল শিক্ষাৰ মানে ওপৰতো গুৰুত্ব বাঢ়িছে তোমাৰ অনলাইন ক্লাছ বা ডিজিটেল লাইব্ৰেৰী বা ইন্টাৰনেট আৰু স্মাৰ্ট ফোনৰ মানে শিক্ষা। অধিক মানে অধিক সহজ হৈ তুলিছে আৰু চব খিনি জানিব পাৰি আৰু কম সময়ৰ ভিতৰতে
হয় হয়, আৰু এটা বন্ধু মই কব বিচাৰিছো যে এই যে আজিকালি মানুহে কম্পিউটাৰ শিক্ষা লৈ আছে বা কিছুমানে প্ৰদান কৰি আছে।
অ অ।
কিন্তু বৰ্তমান সময়ত যদি আমি দেখা পাওঁ, যেনেকে ধৰা কিবা গুগল যে মিনাই আহিছে, মো আহিছে, তাৰপিছ চ জি পি আহছে এই এ আই, মানে এই যে কম্পিউটাৰ শিক শিক্ষা মানুহে লৈ আছে। এই এ আই ত যদি ভৱিষ্যত যাই কিনে এওঁলোকৰ এই শিক্ষাৰ কোনোবা সমস্যা ঘটাব পাৰিব নেকি, মইতো ভাবো ঘটাব পাৰে। কাৰণ আমি আহ এই দুই হাজাৰ একৈশ নেকি বিশ মানতে গম পাইছিলো যে, এমাজনৰ কমেও সোতৰ হাজাৰ কৰ্মচাৰী যিসকল কৰ্মচাৰী আছিলে, সিহঁতক মানে কি উলিয়াই দিব লগা হ'ল কাৰণটো হ'ল মানে কি এ আই আহি গ'ল, এ আই মানে কি সিহঁতে কাম কৰি দ আছে, গতিকে আমি বৰ্তমান সময়ত মানে কি মই ভাবো কম্পিউটাৰ শিক্ষাত ত ইমানো গুৰুত্বপূৰ্ণ নহয় কিয়নো এ আই ব্যৱহাৰতটো বহুত বেছি চলি আছে বৰ্তমান। আজিকালি মানুহৰ কিবা কাম থাকিলে ফতককে মানে এ আইৰ দ্বাৰা কৰি লয়। আগতে মানুহে কডিং শিকিছিলে, কম্পিউটাৰ শিক্ষা কডিং টো মানে কি শ শিকিবলৈ মানুহে বহুত পইচা দিব লগা হৈছিলে, আনকি ময়ও শিকিছিলো সেনেকে। কিন্তু আজিকালি দেখা পোৱা কিবা এটা কডিং লাগে এ আই কৈ দিয়ে, এ আই মানে কি সোনকালে ক'ডিংটো কৰি দিয়া।
হয় মানে ধুনীয়া ভ আৰু তথ্যটো দি দিয়ে আৰু।
দি দিয়ে অ মানে ইমান চৰ্ট ফৰ্মত দি দিয়ে হৈ যায় আৰু আমি মানুহে যদি সেই একেটা বস্তুৱে কৰিব যাওঁ, আমি কিমান দীঘল কৰিও লিখিব লগা হয়।
অ অ।
তাৰ মাজতো ভুল কুটি আছে।
উম উম।
গতিকে মই ভাবো বৰ্তমান সময়ত কম্পিউটাৰ কম্পিউটাৰ শিক্ষাৰ নামত বেছি পইচা অপচয় নকৰাই ভাল।
হয় হয়। আৰু তোমাৰ ধৰা যদি শিক শিক্ষা অবিহনে মানে ব্যক্তি বা সমাজত মানে
এই দেশৰ উন্নয়নৰ উন্নয়ন মানে নহয় আৰু তোমাৰ সম্ভৱ নহয় আৰু উন্নয়ন হোৱাটো।
হয়।
আৰু তোমাৰ মানে এখন দেশৰ মানে উন্নতি সেই দেশ মানে শিক্ষাৰ মানৰ ওপৰতে নিৰ্ভৰ কৰে।
হয় হয়।
আৰু তোমাৰ নাৰী শিক্ষা সমাজৰ উন্নয়নত তোমাৰ মূল চাবি কাঠি। ধৰা তোমাৰ আমাৰ পৰিৱেশ মানে সংৰক্ষণ স্বাস্থ্য বা পৰিষ্কাৰ পৰিচ্ছন্নতা বা বা সামাজিক দায়িত্ব এই সকলো বিষয়ে মানে জ্ঞানৰ শিক্ষাৰ ওপৰৰ পৰাই পাওঁ আমি
হয় আৰু এটা কথা বধ এই যে শিক্ষাৰ কথা যে আমি পাতিছো বৰ্তমান সময়ছাত চাব গ'লে তোমাৰ আহ যেনেকুৱা ধৰা জাপান হওক, চীন দেশ হল এইলোক কিন্তু শিক্ষাৰ ক্ষেত্ৰত বহুত বেছি আগবাঢ়ি গৈছে। এই ল শিক্ষা শিক্ষাতো বহুত বেছি ইমানে আগবাঢ়ি গৈছে যেন আমি আমি বৰ্তমান দলাজাত পচিছতে আছে আৰু তেওঁলোকে মানে দু হেজাৰ পঞ্চাশ মান পায়ে গৈছে এনেকুৱা লাগিছে তেওঁলোকৰ প্ৰযুক্তিবিদ্যা, শিক্ষা তেওঁলোকৰ সাজপাৰ, তেওঁলোকৰ ধৰণ, তেওঁলোকৰ অ চলন ফিৰণ এইবোৰাক চাই পিনে, আমি ইমানেই মানে চখ খাই গৈছো মানে কি যে তেওঁলোক এতিয়া নহয়, তেওঁলোক মানে কি ভবিষ্যতে ধেই আছে। আমিহে পিছ পৰি আছো এনেকুৱ লাগিছে।
উম হয় হয় স। অ' তে বন্ধু তোমাৰ পৰাও মই বহুত খিনি কথা কঠাই শিকিলো শিক্ষাৰ ওপৰত, ঔ আৰু আমি তাৰ মানে পিছত আৰু নেক্স এটা অধ্যায় আৰম্ভ কৰিম আৰু। পিছত লগ পাম তে আজিলৈ এৰিছো ধন্যবাদ। উম।
অ'